হয় হয় শুনি আছ ন শুনি আছো দিয়া।
অ কি এ আছো ৰ'বা এতিয়া ঘৰত। তেওঁ ফ্ৰেছ লৈছো ৰুমত। ফেনৰ তলত। তুমি? ভাত খালো ৰ'বা।
অ তাকে মইয়ো এনে ভাত চাত খাইছ- এনেই ৰবা। গৰম পছে অলপমান এনে। আছো বোলো। গধূলি তাকেতো যাম বুলি ভাবিছ- ৰবা অলপমান আজি অলপ চলপ গৰমটো কমক। তাকে অলপ ভাবিছোঁ ৰ'বা। যাম বুলি ভাবিছো।
উম। ময়ো গাত হোৱাই নাই ৰবা। গধূলিকে ধো সদায় সদায়।
অ তুমি গধূলিকে ধুৱা নেকি?
একেবাৰে ধু আৰু তোমাৰ দিনততো গৰম থাকেই।
অ হয় সেইটো আৰু কিন্তু।
অ আৰু ক'ত ঘৰ?
আহ আজি পিছে ভাত কিহেদি খালা বোলো?
সাত মাছ আনিছিল ৰবা।
মাছ।
হয়। এ মানে গধূলি হয় গধূলি মানে তোমাৰ ওলাই গ'লে এইবিলাক খাদ্য তোমাৰ ফাষ্ট ফুড
অ ফাষ্ট-ফুড ন খোৱা যায়। তুমি কি খাই ভাল পোৱা ন চোন ফাষ্ট-ফুডৰলে। ফাষ্ট-ফুডৰ কি খোৱা এনে?
ফাষ্টফুডকৰ। এই এইবিলাক ফুলাৰী-চুলাৰী, পকৰা তোমাৰ এই পকৰি, ঘুগুন তোমাৰ তাৰে পিছত এইবিলাক ব্ৰইলাৰৰ চিকেন বুলি কৈছে। চিকেন পকৰা তাৰে পিছত হয় আৰু। আৰু চাহ এই তোমাৰ চবজি আছে চব আলু চপ, পনীৰ চপ। তুমি কি ভাল পোৱা এনে?
মই ফাষ্টফুডৰ চিকেন পকাৰটো খাও ৰবা। এ মই ওচৰতে এখন দোকান দিছিলো বাৰু বহুত বছৰ হ'ল। মানে সি সেনেকে মানে খাই থাকো মই। চিকেন পকৰা তেনেকে। মানে সৰু সৰুকে বনাইছিল। এতিয়া অলপ দামবাঢ়ি বাৰু কিন্তু তথাপিও একো নাই দিয়া।।
পাই ন।
অ সেনেকে মানে কেতিয়াবা কেতিয়াবা খাওঁ আৰু ভাল
অ এ আমাৰো ইয়াত মানে যাই ঘৰৰ পৰা ওলাই যায় এখন পায় মানে। তাত মানে আৰু দেখিলে অ গধূলি মানে দেখিলে তোমাৰ খাও খাও লাগে আৰু মানে তোমাৰ।
ঠিকে ঠিকে। অ তাকে মই মানে কেতিয়াবা কেতিয়াবা মমটো খাওঁ বাৰো। মোকটো বেয়া নহয়
ম'ম টো কিন্তু এনে ঠাণ্ডাৰ দিনত বেয়া নহয়।
অ গৰম দিন খালে কিন্তু অলপমান গৰম গৰম লাগে কিন্তু।
হয় আৰু তোমাৰ যিটো চুপ দিয়ে তোমাৰ এইটো হেৰিটো দিয়ে। এইটো কি গৰম কিন্তু বহুত মানে গৰমত বেয়া এতিয়া
খুব বেয়া ন।
মাজতে মোৰ কি হৈছিল তোমাৰ। এই মমত মে মই সদায় ডেইলি সেৱা কৰিলো তোমাৰ। তোমাৰ সদায় সেৱা কৰিলো কৰি তাতে মানে তোমাৰ সদায় যাওঁ আৰু। তোমাৰ চুপ তোমাৰ এই যিটো তোমাৰ জুচ দিয়ে মানে সেইটো তোমাৰ চুপটো।
অ হয় হয়।
সদায় তোমাৰ চাৰি পাঁচ গিলাচ ছয় গিলাছ এনকে
এই বাপৰে বহুত পৰিমান এইটো।
হয়। তাৰ পিছত এইবিলাক মচলা পাতি তোমাৰ এইবিলাক জ জলকীয়াৰ গোড়া বিলাক দিয়ে। দি দি লাষ্টতো হয় মানে দুইদিন মান পিছত তো এক মাহ মান পিছত মোৰ পেটতটো ইমান বিষাই। তাৰমানেটো মই থাকিব নোৱাৰো তাৰ পিছত। মই ভাবিলো কিবা কিডনীৰ পাৰ্থৰ -চাৰ্থৰে হলে নেকি তাৰপিছত ডক্টৰক ডটৰ উ্তৰত গলো যাই মই কলো কছি তোমাৰ গ্ঞাজ হৈছে। মই বোলো এনেকুৱা তেনেকুৱা মম খাইচো ফুচকা খাইছোঁ এটা গেষ্টিক। কৰিলো অলপ টেবলেট দিলে কিন্তু তাৰ পিছত অ ভাল পাই গ'লো।
অ
কিন্তু চুপটো খালে গৰমত নহয় ঠাণ্ডাৰ দিনতে আহাইছিলো।
অ ঠাণ্ডা দিনত খাই পলৈ অ মছলা পাতি বেছি খালে কিন্তু ঠাণ্ডা দিন গৰম দিন বুলি কথা নাই আৰু। অ বহুত বেছি হৈ যায় এগিলাছ খালে কিবা কিবা লাগি যায় আমাৰ।
ভাত হা আৰু তোমাৰ মানে হয় তাৰপিছত মই বাদ দি দিলো তে তেতিয়াৰ পৰা নাখাওৱে তোমাৰ মম চুপটো।
চুপটো বেছি অলপ হেৰি কৰে আৰু।
অ তাত মানে ঘুৰা বিলাক।
হয় ঠিকে আৰু যদি ভাচ' বোৰৰ পৰা হেৰি কৰা ফল মূলৰ ভিতৰত কি ভাল পাৱ ক
ফল মূল মই তোমাৰ এইবিলাকে ভাল পাওঁ আনাৰস তোমাৰ। তাৰপিছত উম কুইহাৰাৰ ৰছ তাৰপিছত তোমাৰ। এই তোমাৰ কলা আঙুৰটো ভাল পাওঁ।
কলা আংগুৰ অ হয় আমাৰ ইয়াতে পায় কিন্তু আজি বজাত দেছিলো মই।
হয় হয় এইবিলাকে মানে এ থা--মানে মোৰ সিমান হেৰি ফল মুলৰ সিমান হেৰি নাই মানে সিমানতে অ আন কামটো ভাল লাগে বাৰু কিন্তু ফল মূল বুলি ক'লে সিমান এটা হেৰি নাই।
অ তোমাৰ এনেকুৱা।
কিন্তু ফ ফল মূলটো তোমাৰ সিমান হেৰি নহয় যিনটো মানে জিভাত লাগা বস্তু নহয় মানে।
অ সেইটো হয় কিন্তু মানে সেই আৰু অলপ সময়ৰ কাৰণে খাই দিওঁ হৈ গ'ল আৰু।
হয় হয় তোমাৰ তাৰমানে তো খোৱা মানে হেৰি এটা। এতিয়া তোমাৰ ফাষ্ট ফুডটো হৈছে জিভাত লগা।
জিবাৰ লগা জিবাৰ লগা হয় হয় হয় ঠিকে। দেখিছো মই সেনেকুৱা আৰু। সেই আৰু খাদ্য মোৰ মানে প্ৰিয় আৰু আমাৰ আৰু বাকী। ভাতটো চলে তোমালোকৰ প্ৰায়।
অ ভাত চলে ঘত এ ভাত চলে বেছি আমাৰ ৰুটি নচলে তোমালোকৰ।
আমাৰো একে দিয়া। পাত চালে আৰু কেতিয়াবা দেওবাৰ কেতিয়াবা কেতিয়াবা মানে ৰাতিপুৱা ৰাতিপুৱা কেতিয়াবা ৰুটি খোৱা যায়। বেছিভাগ মানে ভাত খাই থাকিলে সে হয়। ভাত খাই থাকিলে মানে বেছি প অ কম চালে কিন্তু হয় হয় আমাৰো একে দিয়া। অ সেইটোৱে ভাত খাই থাকিলে সে আৰু। সেইয় আৰু মই ক'লো ন এই। ৰুটি মানে কমকে সলা যায় যাতে মানে। ৰুটি খাই থাকিব মন যায় কিন্তু সেই মানে আকৌ আটা মাৰিবৰ কাৰণে আট কাৱেলী পহাৰ নাই এইবোৰ মানে কচ্ অলপ কষ্ট হয়।
কষ্ট হলত মানে তোমাৰ মানে ঘৰত অলপ অসুবিধা হয়। ভাতত তোমাৰ সিমান যোত নাথাকে মানে ভাতত তোমাৰ। হয় মানে তোমাৰ চাউলকেটা যি শিকালা জিকাই কিনি কুকাৰত বহাই দিলা এ তুমি এতিয়া ৰু ৰুটি বনা ৰুটি বেলা লাৰু কৰা।
হোদা ৰুটি খালেও নহব আ
অ ভাজি লাগিল নাইবা চব্জি এখন কিবা ঘুগনী লাগিল।
চব্জি লাগিব তাকেতো।
ঘুগুনী দি কিন্তু ভাল লাগে মোৰ।
অ ঘুগনী টো মই মানে এনেই ৰাস্তাত ওলাই গলে খাওঁ কিন
অ কিন্তু সেইটো সেইটো অন্যায় নকৰে তোমাৰ।
অ অন্যায় নকৰে কিন্তু হয় বেছি মছলাও নিদিয়ে কিন্তু।
মচলা নিদিয়ে আৰু তোমাৰ বেয়া নহয় কিন্তু সেইট
বেয়া নহয়, বেয়া নহয়, হয় হয়।
তুমি মাছ মাংস কি খোৱা মাংস বেছি
অ মই মাছতকে বেছি মাংস খাওঁ ৰবা মাংস মানে কি ছাগলী মাংসটো ভাল পাওঁ বাৰু। ছাগলী মাংস তাৰ পিছত এই এনেকে লোকেল মুৰ্গী সেনেকুৱা খাওঁ মই। এনেকে খোৱা যায় মই। অ আমাৰ গাহৰিটো নচলে ৰ'বা। গাহৰিটো অ নাই নাই খাই পোৱাই নাই বাৰু আমাৰ নচলে বাৰু এনেকুৱা।
হয় নেকি? এ মই ঘুৰি খোৱা যায় আমাৰো তেনেকে নচলে কি তটো একমাহ দুই মাহৰ মূৰত দুইমাহ একমাহৰ মূৰে মূৰে আনাই আগতে কিন্তু প্ৰায়ে খাইছিলো তোমাৰ।
অহ
মানে তোমাৰ থাকে সপ্তাহত দুই এদিন থাকে।
অ ঠিকেই মানে কিন্তু বেছিকে খাই থাকিলে কিন্তু মই শুনাত মানে এনেকুৱা হয় ন মানে অলপমান বেছি গেছ নিচিনা হৈ যায়।
গেছ মানে তোমাৰ এই তোমাৰ গাহৰিতো নোহালে ৱাই নল'লে অলপ বেছি হেৰিও হয় তাৰ। শ হয়
অ হয় নেকি।
হয় হয় মানে আমাৰ আমাৰ ইয়াত এজনৰ মানে পেলু হৈ গৈছে ইমান ডাঙৰ পেলু। মানে তোমাৰ মানে মানে গাহৰিটো গাহৰিটো নু ভ।
হয়।
তে ডাইৰেক্ট তেনেকে বনাই দিয়ে।
অহ
মানে ডাইৰেক্ট বনাই দিয়ে যেনেকে আমি ব্ৰইলাৰ বনাওঁ। আৰু তোমাৰ ব্ৰইলাৰটো মানে
অ বেছি খাই থাকিলে অ বেছি খাই থাকিলে কিন্তু ব্ৰইলাৰটো মানে কি আৰু ইনজেকচন মাৰা ন। দেচোন উবাই লব লাগে একটো ঠিকেই এ এই লোকেল চিকেন মানে সেইটো কেনেকুৱা ভাল ন।
অ লোকেলটো তোমাৰো আজিকালি তোমাৰ লোকেলটো মানে তোমাৰ হেৰি কৰিছে দেখোন। তোমাৰ এই ফাৰ্মৰ এইবিলাক ওলাইছে দেখোন।
অ হয় হয়।
কিন্তু তোমাৰ ফাৰ্মৰ বিলাক বি কি কৰে তোমাৰ এই সোণালী তোলালি, সোনালিকাপ বুলি কয় কিবা। এই সেইবিলাক মানে বিক্ৰী কৰে। এতিয়া তুমি মানে একদম খৰচৰ লোকেল নাপোৱা তুমি তেনেকে।
নাপায় ন হয় হয়। কাৰোবাৰ ঘৰে -চৰে থাকিলে বাৰু সেই কথা কিন্তু এই বজাৰ সমূয়ত মানে এনেকে গ'লে কিন্তু অলপ দিগদাৰ।
অ ঠগাই দিব।
ঠগাই দিয়ে, ঠগাই দিয়ে, হয় হয়।
আমাৰ কিন্তু ইয়াত পাই কিন্তু তোমাৰ লোকেল।
পাই ন অলপমান দামটো বেছি বাৰু।
অ দাম মানে কিলো পাঁচ ছয় হয় এতিয়া তোমাৰ। উ কিন্তু তোমাৰ ফাৰ্মটো যি পাঁচ ছয় ধৰে তোমাৰ।
অ আমাৰ ইয়াত বোলো অলপমান দামটো বেছি বাৰু।
কিমান?
আমাৰ ইয়াত মানে কিমান আছিলে কিন্তু পাঁচশকে অলপমান বেছি হ'ব চাগে অ কিনাই নাই কিনা নাই বাৰু মানে পাহৰিলো দামটো মানে বহুত বছৰ আগতে বহুত মানে মা আগতে খাইছিলো কিন্তু
অ আমাৰ লোকেলে মই আজি তোমাৰ এসপ্তাহ মান আগত খালো তাৰপিছত মাংসটো কিন্তু এতিয়া কমাই দিছো মানে গৰমৰ কাৰণে অ মা মাছতটো খাই আছো তোমাৰ এই মাছ যোৱাকালিও খাইছো
মাছ টেঙ চেঙা খাবাগে মাছ টো ভাল পাম নাই
আজি টেঙাই খাইছিলো মাছত টেঙা দি বনাইছিলো খুঠি টেঙা দ বনাইছিল ৰ খুঠি টেঙা দি আছে।
অ আমাৰ বাৰু ঠেকেৰা আছিল বাৰু
অ চাতাৰ মানে কি তোমালোকৰ কি হয় কৰে।
আহ
চেকাৰ মানে কি মই বুজি পোৱা নাই মানে চকতিঙা নেকি কেনেকুৱা কলা নেকি কলা কলা এই সেইটো আমি সুধিছ। জেঙা বুলি কয় তোমাৰ। হয় হয় তোমাৰ কিবা ছটা টাইপ জিয়ে নিকিল। বাক বাকলতেই
বাকলি টাইপৰ অ হয় হয় হয়।
হেৰি কিচ টিঙা বুলি কয়।
অ ঠিকেই এটাই বস্তু মানে। হম বেলেগ বেলেগ নাম থাকে বিভিন্ন জেগাত বেলেগ বেলেগ নাম।
অ মাছ কিন্তু এনে তোমাৰ মাছৰ ভাল লাগে তোমাৰ কিন্তু এইবিলাক
ভাল ভাল অসুচীয়া মাছ কিন্তু মই বহুত দিন খোৱা নাই। নটো অতি প্ৰিয় কিন্তু মাংস মাংস নিচিনা লাগে এইটোকে।
অ একদম
ডাঙৰ কছা অ বেপাৰে কিছুমানে আনে কিন্তু এই ঠগাই নহয় কিছুমানে আকৌ অঁ কিছুমানে বেপাৰী আহে কিন্তু ইমান মান গছাক ন অ আমাৰ মানে কি সৰু সৰু নাই সৰু সৰু আনে খাই লাভ নাই।
আৰু ডাঙৰৰ লাগে। কিয়ল
ডাঙৰ ডাঙৰকে কেটা কাটো ঠিক আছে ঠিক আছে বাৰু ভাল লাগিল ঠিক আছে ফোন কৰিবা অহ হয় অহ